হেল্ল'
কি কৰিছ
এই ভাত কেইটা খাই পেলাই আগফালে আৰু হেৰি ইহঁতে চাহতে বহি আছোঁ এনেকুৱা গৰম দিছে ৰাম ৰাম থাক
কত থাকো কত নাথাকো লাগিছে গম পাও নে কত থাকিলে
নহয় ভিতৰ সোমাই থাক
কত থাকিলে শান্তি পাম কত থাকিলে কি পাম তেনেকুৱা লাগিছে তহঁত বহিব লাগিব
বহিবলৈ এতিয়াতো জেগা আছে অকমান দেৰি এ ৰ'দ পৰিব মানে কোন কতো বহিবও নোৱাৰো আৰু মহ কেনেকুৱা বুলি ভাবিছ যতে বহ ততে মহে কামুৰি একে ডবলা ডবল
দবলা- দবল আৰু মৌবুকে কামুৰি থাকিলে গম নাপায় নহয় পিছত
নাপায় অকমানি - অকমানি কিবা ৰঙা- ৰঙা ম'গেইটা একদম একোৱে গম নাপায়।
হয়- হয় পিছত খজুৱাই- খজুৱাই।
উম, দমলা - দমল হৈ থাকে তাৰ পিছতহে গম পাও।
দমলা দমল হৈ যায়গে হয় অ' ইফালি তই জোৰত খজোৱা পিছত
উম, ছিগি যায় ছিগি পেলাই কেনেকুৱা ভব কণী ৰয় আকৌ পিছত মোৰ ধু পুঠি ধু পুঠি যায়। ত কিবা কিবা বেমাৰী মানুহৰ যেনেকে খজুৱাই দিলে ধূপ উঠি যায় তেনেকুৱা ধূপুঠি উঠি যায়।
হয় হয় হয় গৰমতে একেবাৰে। ছোৱালীহে আছে, ছোৱালীয়ে হেৰি খেলি আছে কৈ মোৰ আটাটো অকণ বনাই দিবলৈ কৈছে হেই আটা কি কয় মাৰ দিবলৈহে মন যায়াব বুজি পায়ে নে গৰমৰ কথা নেপায় নে। এই যামো কব ত অকনমান আ দিবা নে মোৰ গাটা মইলো পিটনহে খাবি বুলি কৈছো
উম, বৌ কৈছো নহয় মই ৰাতিপুৱা যে ভাত কেইটা াজা বনাইছো জুইৰ ওচৰত মই একদম পগলা হৈ গৈছোহ
মই যে জুইয়ে ধোৱা নাই বহুত দ
উম, মই - মই সেই গেছত আমাৰে মাহতৰ গেছ যে ইমান অকমান অকনমানকে জ্বলা মই সেইবিলাক বোই পাওঁ মই একদম জুই ভৰ ভৰাকে জ্বলাই লম। তাতে বনাই পুতুক - পুটুকহে হয়।
অ' হয় বাৰু সেইটো কথা।
গেছত অকল মই সেই ভাত কেইটাহে দিওঁ আজি গেছতো ভাত দিয়া নাই আজি জুইতে ভাত দিছো। খৰি ভাল ববাই মানে খৰি নবতে কাটিয়ে থৈ দিয়ে যে।
খৰিবোৰ ভাল হলে ভাল আমাক খৰিয়েই নাই লো এ খৰিয়ে গোটেই চাৰিওফালতটো কিন্তু চাই দিয়া মানুহ নাই খৰি নাই ভিতৰত
এতিয়া এলাহ যেতিয়া তই এতিয়া হেৰিয়ে কৰিব লাগিব ব অ গেছটো ভৰাই নিদিয়া নহয় তাত আম গেছৰ চিলিণ্ডাৰ ভৰাই নিদিয়া নাই যজতে খৰি চাই দিয় আমই ভাত বনাই দিম সেই সেইকাৰণে লৰালৰিকে খৰি চাই দিব মই ভাত বনামগে
অ হয়
মই এই কেইটা কৈ আছো মই ইয়াত আছো তুমি খৰি চাই থোৱা মই তাৰ পছতে গৈ পেলাই যাতে মই খৰিৰ পৰা হেৰি নাপাও আৰু ভাতহে বনাবলৈ পাওঁ নহ'লে এই গেছ নাথাকিলে সেই খৰিত গৈ গৈ ভাত বনোৱাতো কমপ্লিট বৰষণ দিলে গোটেই খৰিবোৰ জ কি যায় যে একদম ভাত বনাবলৈ বহুত বেয়া হৈ থাকে
ই আৰু তোৰ জুই কোৰা ধৰতে যিমান সময় লাগে মানে খং উঠি যাইগে লাষ্টতে জুইক পানী। অলপহে ধালিম সাৰি মাৰি দিম তেনেকে
অ উম একদম ফুৱাই ফুৱাই ফুৱাই ফাই আমনি লাগিলে যাব তেতিয়া মই বকি থৈ পেল লাহেকে বো মই যে জুই চছো পানী ধালি দিম তেতিয়া বোলে ত লৰালৰিকে বাহৰিক যেনিবা চাই আনি দিব সি
অই যা তই যে বনাইছিলি কালি হেৰি এইটো কি উম খৰিচা খৰিচা খিনি খাব যেনে
হেই কালি বনাই থৈছো হে
কেইদিনত খায়
তিনিদিন চাৰিদিন লাগিব
অ অ ত ছ এবাৰ মই বাহৰ গাজ দিম ৰ কেনেকেনো দিবি জানো এতিয়া বাঁহৰ গছ বোৰে হেৰিয় আচাৰ বনাব পাৰিবি আকৌ
অ পাৰিলোহেতেনে তাকে পাই মই ইমান ভাল পাওঁ মই সেইবিলাকে হেৰি কৰি মেলি এতিয়া পোৱাহেঁতেনে বনালো হিতে তাত যাব কেনেবাকে যাব পোৱা হেতি নে
পচা এ নহয় আমাৰ আকৌ অনা নাই দেউতা যাবহে পাহাৰলৈ গৰুলৈ আৰু দু দুদিনমানৰ পিত
অ এই পাহাৰৰ গাজ টো বেছ বনাবলে বেছি ধুনীয়া লাগে আকৌ
উ মই কৰি যাতো তেতিয়া হেৰি এই আচাৰটো এ আমাৰ দেউতাই মুনাই মুনাই খৰিচাবোৰ মোনাই মোনাই আনিব মই পাই যোৱাবাৰকে ইমান ভবা নাই এইবাৰ ভাবিছো আচাৰ ঠিক
আচা বনাই থলে মানে কেলে মাাজু বাই কও নাই একদম যেতিয়া তেতিয়া খাব
আৰু আছা আকৌ নহলে ভাতগিটা খাই ভাল লাগে
অ ভাল লাগে মই তোৰ আচাৰ হব লাগিলে মই নিমখ তেলেই ভাত খাই শোৱাই দিম যিমান খাব কিমান খাব পাৰে আমাক কিনা চাউলৰ ভাতো নহয় এই ঘৰ চাউলৰ ভাতটোো এতিয়া গৰমৰ দিন কেইটত আৰু পানী দি থৈ দিব লাগে বহুত টেষ্টি পাও আৰু মই সেইটোৱে মোক একদম ভাজি দালি একোৱে নালাগে
অ মই সেইটোয়ে ভাবিছো সেই আচাৰ বনাই থ অ চাহ আমাৰ ঘৰতো যিখন বিজ জলকীয়া বনাই থ চোত খ খালে গম পাই যাবি
উম হ'ব তহঁতৰ যেনেকেহে বনা যিকণহে বনাই উ প হেৰি নাপাও মই যেনেকুৱাকে বনাই থৈছো তহঁতে মুখত দিবলৈ হলে নহ
অ ত ভৰ লাগে আছলে
মই বি জলকীয়া দি পুৰা আম হেৰি হেৰিয়হতে প্ৰথম আম চিজনতে মানে প্ৰত্যেকটো কোৱা আমত এনেকুৱাই বিজ জলকীয়া সোমাই আছে নহয় এক কেজি ওপৰত বীজ জলকীয়া দি লৈছো এবয়া মা চাত
অকমান বেয়া হয় যদিকেতো বিকি নাযায় যে সেইবিলাক বজাৰলে যোৱা পা লৈ লৈ আহিবলে ললে আ
আহ মই হেৰি আকৌ এই অকল বি জলকীয়া আচাৰ বেলেগ একো নাই তেলতহে দি থৈছো।
নাই মই একদম পুৰা আমত দি থৈ দি বেলেগকে জলকীয়া আচাৰ বনাই থোৱা নাই, মায়ে কৈছিলে জলকীয়া আচাৰকণ বনাই দিবি নাই তেনেকে বনালাগে কি হয় গম পাৱ নাই? জলকীয়াটো খাওঁতে খাওঁতে তেল খি খাওঁতে খাওঁতে জলকীয়াটো পিছত থাকি যায়গে নহ ভেকুী গুচি যায়।
ভেকুৰী গুচি যায় সেইটো হয় বাৰু।
দুইটাই খালো লোৱাই নাখায়ে।
অ এটকুৰামে এটুকুৰামে তাকে পাই যায় হা
উ আমাৰতোয়ে তো নেখাবগে নোৱাৰে এনেই চেলেকিহে থাকে, মইহে গোটেই আমটুকুৰা আদায় কৰোগে।
অ
ইমান তেনেকে জলকীয়া খাবনে, কিন্তু জলকীয়া এক তেওঁ কাহি লাগিবই লাগিলে দেখিয়ে থাকক লাগিবই।
অ এ আৰু হয়ও জলকীয়া কণ আকৌ নহলে ভাত খাব নোৱাৰি। ভাল নালাগে খাই অঁ। তাৰপৰা হেৰি এইটো উম তহঁতৰ সৌজনী ঘৰতে আছে নে?
ঘৰতে আছে এ তাই সেই স্কুটিখন কিবা হেৰি কৰিয়ে আনেগে কিবা এটা চাইডৰ লাইটটো অনবৰতে জ্বলি থাকিবলৈ লৈছে।
হ
পইচা কেইটামান পাইছিলে তাই বোলে লগতে মই ঠিক কৰিয়ে আনোগে বুলি কৈ যাবলৈ ওলাইছে।
অ অ অ সেইটো তাৰপৰা সেইতুকে উ ভাইটিক
এ আছে এ ওচৰৰ খোৱাহতে আমাৰ পিছফালে যে খাল এটা যে আছিলে,, সেই তাত সেই মাছ ধৰিছে আমাৰ লৰা মা ভাই এতি আমাৰ লৰাটো নামিয়ে গলগে হেত লৰাৰাকেইটা লগত
অঁ
তাত তেনেকে মাছ চাছ ধৰিবলৈ নেপায় যে ইয়াত পাইছে আৰু।
অহ।
পুৰা নামিছেগে, নাজানো মই যোৱাই নাই সেইখিনি এ হেৰি নাজানো দেই বোকা যে সেইফালে যোৱাগে নাই মই।
ও ব' এ এ সেইকণত বাও অ', চা সেইকণ বাৰু চা বাৰু এখোক থাকা ভালেই।
উম, নহয় অইনটো একো নাই, শিঙি মাছ হয়ো শিঙি মাছ ওলাই পেলাই বিন্ধে বুলিহে ভয় লাগে।
অ', চা কালিতো আমাৰ ইয়াত মাছ ধৰা মানুহ দেখা হালে বিচুটি খালিহেঁতেন। মই তোক কি কৈছো এ সেই মাছতকে মানুহ বেছি, মাছ মই ইমান নাহে দেখা মানুহ বোকৰ হাতত। কম মানুহ মাছ টোহে আমাৰ ভিন্ধৈ গৈছে তুমি নগলা কেলে মই বোলো মই নেখালো মই নধংগৈ দেই, তই এ চা কি গৰম।
এ মানুহ মৰি যাবা মানুহ মাছটোতকে মানুহৰ জীৱনটো ডাঙৰ দেই
অ', চা মাছ সেইকিটাই তোক আমাক খৰচ কৰোঁতে বেছি যাব।
যাবটোন বেমাৰ এটা হ'বলৈ হ'লে মেডিকেললৈ নি, নি, নি, নি, মই এতিয়া দেখিছোঁ আমাৰ এই পেহীহঁতৰ মাজিনীকজনীয়ে এঅ', কেনেকুৱা জ্বৰ, কেনেকুৱা জ্বৰ মানে কৈছো নহয় ইমানে জ্বৰ উঠিছে ছোৱালীজনীৰ মই দেখি
অহ।
এ মুহূৰ্ততে জ্বৰ উঠি আহিল তৎক্ষণাতে চেঁচা পৰি গ'ল আ ক বদ্ৰকদম পূৰা জ্বৰ উঠি আহিলে সিনে আমাৰ ঘৰত থাকোতেনে মানে মাক মাতি ৰুবলৈ গল আমাৰ ঘৰত থাকোতেনে ইমান উৎকণ্ড মাক চুই আছে অ মামি এটা মোৰ জ্ব উঠিা বুলি কৈ পেলাই কথাটো মানে ছোৱালীজনী গোটেইজনী ৰঙা পৰি গৈছে।
অহ ',
ভ কোৱালনে জৰ উঠি যে এহঁতে কৈছে পেলু হৈছে পেলু জ্বৰো বাৰ তেনেকুৱাই হয়। পেলু হ'লে মানুহৰ জ্বৰ বহুত বেছি হেৰি হৈ যায়গে।
এ, অ', হেৰি অ', এইবোৰ ল'ৰা, ছোৱালী সোপাই কথা ক'লে শুন মানে আম, চাম খাই মেলি চাগে ঘূৰি, মেলি ফুৰিছে। অই, চা, তহঁতৰ হেৰি কঁঠাল হৈছেনে?
কঁঠাল খাব হোৱাগে নাই তিনটানে, চাৰিটা দেখিছোঁ বাৰু।
পিছে এইবাৰ যে কঠাল এটাও নাই খাবলে আমাৰ এইখিনিত৷ কঠাল আম কঠা আমাৰ এফালে ইমান পৰিমাণবোৰ কমি গ'ল আগতে আমাৰ চোতালতে সেইজোপা কঁঠালৰ গছ আছিলে তাৰাপা উম চকে পৰিলে নে কিয়ে হ'ল জানো
মৰি থাকিলে
থাকিলে আমাক কুঁৱলীয়ে আমাৰ ছোৱালীয়ে আজি সুধি আছে সেই অ মা আমাৰ কঁঠালজোপা কি হ'লনো এইখিনিত যে আছিলে হৈছিলেহে দুবছৰ মান খাব পৰা হৈছিলেহে তাৰপৰা মৰিয়ে থাকিলে
এই কঁঠাল বিলাকৰ হেৰি এটা থাকে অ' দুবছৰ দুবচমান ভালকে লগা পিছত তাৰপিছত মৰিয়ে থাকে বাৰু তই এতিয়া অহালে অহালে আম এদাই আকৌ গছত
তাকেহে মো এইখন ৰবিছোন আজি হৈ তাঁত সকাম কাইলৈ আকৌ অ' কাইলে আকৌ আমাৰ বৌহঁতৰ মাক ঘৰত সকাম পখিলে আকৌ মাজু বৰ্তা ভাগ তিথি
আম এদায়ে আজি পাঁচটা নে ছটা সৰিছে তাৰে দুটা কেঁচামূৰিয়া আছিলে তাকে আনি পেলাই হেৰিয়ত দিলোহি কচু থোত বনাইছিলো যে
কালি আহি পেলাই বৌয়ে কৈ থৈ গৈছে অ' ছোৱালী মোক কাইলৈ হেৰি কচু থোৰ অকন বনাই দিবিচোন খাবলৈ ইমান মন গৈ আছে আম অকণ দি পেলাই বনাই দিবিচোন তেনেকে বুলি কলে সেই বনাই পেলাই দি থৈ আহিছোগে
অ' অ' তাকে ভাল লাগে খাই পেলাই অকমানকে খাব লাগে আৰু মই তো গোটালে বস্তুবোৰ ভাল পাওঁ দেখোন। মই বিচাৰিয়ে নাপাওঁ কিনো ।
মই এইকেইদিনা কি কৰিছোঁ দে বৰশী টোপাও নহয় আবেলি আবেলি বেলা আবেলি আবেলা বৰশী টোপাই চাৰিটা, পাঁচটা পুঠি মাছ পালেওঁ কি কৰোঁ? নৰিসিংহ, মচুন্দৰি চববিলাক বুটলি আত আদা? নহৰু দি পেলাই গিলাচটোতে খুন্দিম আৰু জ্বলা এসোপা দি পেলাই চাটনি সেয়া হৈ গ'ল ৰাতিলে।
। অ, চব পুৰি পেলাই
সদায় খালো, পুৰি পেলাই নহয় ভাজি ল'ব লাগে। পোৰা খক খৰিয়াকে ভাজি ল'ব লাগে।
অ'হ ভা -ভাজিলৈ আদা, নহৰু অ, মছন্দৰী সতি থেতেলিয়াই পেলাম?
অ'হ।
অ'। নহৰু কেঁচাই, নহৰুটো কেঁচাতে ।
অ' নহৰু কেঁচা-চেচা, কেঁচাই দিওঁ তই আকৌ হেৰিকে দিবি?
মই মাছৰ লগত ভাজি নলওঁ নহয়।
নলওঁ হে, কেঁচাকেই, কেঁচাকেই দিলেহে কেঁচা চাটনি কেঁচা চাটনি লাগিব?
তাকেহে।
হ'ব দে, মোক মায়ে মাতিছে মাছ চাবলে।
অ'হ, অ'হ অ, হ'ব দে, হ'ব, হ'ব। উম,